অ', মানে হিৰ' যে মই সেইকাৰণে
অ-উ-ফ, অউফ আপুনি চুপ থাকক আপুনি বহুত লেবেল মাৰি আছে মানে। মোৰ, মানে, সহ্য হোৱা নাই। মোক গাটো দি একদম, মানে, গৰম-গৰম ভাপ ওলাই আছে।
হে?
হে।
গৰম হৈ গৈছে ন, অথনি গৰম কৰি দিছোঁ।
এৰি গলি তই মোক। মই, বেয়া পাইছো মই তোক, মোপা হেৰিয়ে হ'ব। তোৰ উপাই, হ'ব। মই আপোনাৰ এটা উপায় নুশুনো মই।
মোৰ সচাকে উপায় নাছিল। মই কি ক'ম এতিয়া?
নুশুনো মই উপায়, মো শুনিব মন নাই, উ
কিয়?
নুশুনো।
কিয় মানে?
চবতে মষ্ট ফাল্টু।
অই ৰ মই তোক কিবা ক'ম বুলি ভাবিছিলো ন, অ', অ, এই মই যে এইটো এনৰ কথাটো ক'ম বুলি ভাবিছিলো ন তোক? মানে হ'ল কি? আগতে মানে, সি মানে এনেকুৱা কিবা কৰিছিল হা। মানে এই থাকেই ন, আনএমপ্লয়ড মানুহ, এইবিলাক থাকেই। আৰু এতিয়া মই যেনেকে এটা আনএমপ্লয়ড।
হয় দে, আৰু কিবা?
এটা মানে ল'ৰাৰ জীৱনত, এনা আহে ন এনেকুৱা মানে। এটা একবাৰ নহয় একবাৰতো ল'ৰা আনএমপ্লইড থাকেই তেতিয়া মানে ক'ৰবাত ক'বাত মোহ মাৰেই বুইছ নাই?
হয়, হয়, হয়।
পইচাৰ বাবে আৰু মই হেইতু কৈ আছোঁ।
হয়, হয়।
তৌ' কথাটো কি সিও মানে তেনেকে। মাৰিছে এনেকা মানে কিবা-কিবি কত মাৰিছে নে কিয়ে মাৰিছে নাজানো কিন্তু অলপ জিতিছে আৰু এশ-দুশ টকা তেনেকে জিতচে তিনিখন-চাৰিখন। আমা, তাত সি মানে তাৰ এটা এ মানে এই ইয়াত যে আমি যে, আমাৰ স্কুলত যায় স্কুলপা যে আহ, নৱম অ', শ্ৰেণীত যে খোলাই যে এইটো। মানে একাউন্টটো যে সেই যত খোলাইছে তাৰ সেইটো একাউন্ট আছিল হা, এইফালে যে এইটো চাইডত, সেইফালে একাউণ্ট আছে তাৰ। সি তাত মানে লৈছিল পইচাটো হা এতিয়া মানে কি হয়। এইবিলাক ত থ ভাব কি?
খুলিব গৈছিলে।
অ'।
অ', এইখিনিতে আছে ন ওচৰতে ওচৰত নহয় অলপ দূৰত আছিলে অলপ। দূৰ আছে ইমানো দূৰ নহয়। অ', গম পাইছোঁ দে, তাতেই মই তোক দেখা পাইছোঁ।
আৰ তেতিয়া মমই চচা পিন্ধিছিলোঁ তো।
অ', তাতে মই তোক দেখা পাইছিলোঁ আৰু এইটো কোন বন্ধু? হাপপেন চাপেন পিন্ধি আহিছে।
হাফ পেণ্ট পিন্ধি আহিছ অ', এ সেইটো ষ্টাইল আছিল এটা কথা নহয় এইটো, এইটো যে এইটো মানে। আঁঠু লেকে যে হাফ পেণ্টটো থাকে তাক জৰ্জ বুলি কয় যে সেইটো আকৌ।
অ', জানো। কিন্তু তেতিয়া আৰে মই নাজানোৱে ন লৰাৰ ষ্টাইলটো।
মই তেতিয়া মানে বেলেগে একদম ষ্টাইলত থাকোঁ জৰ্জ। পিন্ধো তাৰপিছত চেন্দেল, চেন্দেল তাৰপিছত মোজাও পিন্ধিছো শুন এই। মোজা পিন্ধছো তাৰপিছত। ক্ৰকচটো পিন্ধিচো তাৰপিছত দীঘল হাতৰ স্পৰ্টিং ন তাৰ মানে। তাৰ মানে নহয়, নহয়, নহয়। কৰ্লাৰ থকা স্পৰ্টিং তাৰ ওপৰত দীঘল হাতৰ স্পৰ্টিং পিন্ধিছো।
মোৰ তাৰপিছত এটা চশমা বাপৰে বাপ। মানে পু একদম মানে পঢ়া শুনা ল'ৰা।
আহ।
মই। একদম মানে পঢ়া শুনা লাগি আছে।
পঢ়া শুনা কৰা ল'ৰা সেইটোৱে আৰু। এই নহয় এই মই তেতিয়া অকল। দিন ৰাত মানে অলপ ইউটিউব চাইছিলোঁ। আৰু গেম খেলিচিলোঁ।
কি এইটো কি? অ', নাই, নাই, নাই কিবাৰ চোলাটোত কিবা লাগি আছিলে।
উপাৰজিত সেইটো বস্তুটো যে আনিছ য এইটো কোনটো ফোনত আছে, সেইটো ফোনত নে সেইটো। তোৰ পুৰণা ফোনটোত। এইটো ফোনত এতিয়াতো তোৰ এইটো, এইটো তোৰ গুচি গ'ল ন?
এটা লগ আউট কৰি দিলোঁ, মোৰতো লগ আউট কৰি দিলোঁ।
ত, পাপা টো ক'ত আছে এতিয়া?
মোৰ ফোনত।
আৰে এই তোৰ দুটা ফোন আছে পুৰণাটোত নে নতুনত?
পুৰণাতটোতো একোৱে কৰ--কৰিব নোৱাৰো নতুনটোত কৰিছোঁ।
নতুন দুত, নতুন দুতটো ছাৰ এতিয়া এইটো কৰি আছোঁ চোন।
মানে এটা সে থাকে হে অ' মানে এটা কিবা এটা থাকে আৰু যে অকল তিনটাই কৰিব পাৰি মানে তিনটাই যে থাকিব পাৰে তাৰ বাহিৰে নোৱাৰে। ত' এটা মই মোৰতো লগত কৈ দিছো কাৰণ মোৰ ফোনতোতো মোৰ যেতিয়াও আহিব মই দি দিব পাৰিম। কাৰণ মাহৰ তাততো নোৱাৰি ন' মাহঁতেতো পাৰি বাৰু। উম হয়।
তিন্তা পাৰি নেকি কি ক?
অ'।
বা আজিহে গম পাইছো তই মন্তু বহুত জান কিন্তু দেই বা, তই এনেই টকাৰ নহয়।
এ মই কেতিয়া টপ মাৰিছো মই কেতিয়া শুনা পাইছো মোক এইটো ক।
নাই এইটো-এইটো-এইটো-এইটোত আৰু কলেজ আমাৰ যে কলেজৰ হোমৱৰ্ক যে এইটো কামটো যে হোমৱৰ্কৰ।
অ', অ', সটো হয় সেইটো মইম সেইটো মোৰ দে কথা নাই। মই কিন্তু মানে মোৰ কি জানা মোৰ মাথাটো ইমান কাম নকৰে কিন্তু যেতিয়া যোনটো মোক যদি কাম দি দিয়ে ন সেইটো এটা কামত মই পুৰা লাগি যাম মই, নে-নিজে দিনে ৰাতি
এইটোক আনএমপ্লয়ড বুলি কয়।
হ'ল নেকি।
হম হু।
হ'ল নেকি এ ইটো কথা কোৱা নাই ন এনে বেলেগ কামৰ কথা কৈ আছোঁ অ'। অ' তই মোৰ কথা বুজি নাপাও তই মোক গম পাইছোঁ দে মই। হয় তই মোৰ কথা বুজি নাপামওঁ ম গম পাইছো ত-ত বহুত ফালটো
অ' এনে মই যি কবলৈ ওলাইছিলোঁ টো কবলৈ নাথাকিল নহয়।
অ' বেলেগ তাপিকতে গুচি যাবা জাপ মানি জাপাৰি ক ক ক।
চব টোৰ ভুল, চব টোৰ ভুল। আৰে মই তই কিয় ক'ব লাগে মই হে হে ক'ব লাগে মইহে কৈছোঁ এতিয়া, ঐ নাই নাই নাই, এই এতিয়া মেইন কথা এইটো মোক ৰাতিপুৱা শুব নিদিয়ে মানে বহুত খং উঠে মোৰ ৰাতিপুৱা মই চাৰে পাঁচটা ছটাতাতে হৈছোঁ মানে অলপ ৰিলো চাব লাগিব ন' হয়ানে নহয়? ৰীল চাই চাই শুইছোঁ চাৰে পাঁচটা ছটাত।
ত' ছয়তাত হুইছে।
মানে নাই নাই চাৰে পাঁচটাত মানে শুইছোঁ চাগে, মইতোক মেছেজ দিছিলোঁ নে চাৰে পাঁচটাত?
উ, চাৰি-চাই আ চাৰি পাঁচ তা চাৰি মানত ত' লষ্ট একত্ৰিশ থকা মই দেখা পাইছোঁ।
অ' নাই নাই পাঁচটাতে খুইছোঁ তেতিয়াহ'লে অ', পাঁচটাতে শুইছো আৰু মোক নটা উঠাই দিছে আৰু।
য়ে ৰাম পাঁচটা সাতটা আঠটা নতা চাৰি ঘণ্টা, ইছ ৰাম।
চাৰি ঘন্টা, খং নুঠি নেকি মোক মোৰ একদম খং উঠিছে মই কৈছো এই এ আ, মামৰ দিয়া ফেঞ্চিং চাগে যে পিছফালে ভৰাই দিম। মানে ই আহিছিল হা মানে মই ম বহুত খং উঠছে মোৰ এই মই কি কৰিম এতিয়া কচোন।
অ' এই ৰাতিপুৱা খনতে আহ-আহি গৈছে।
আটাজাত সি আহিছে হা মানে কথাটো সেই, সি মানে, মানে এ ই সি মানে সোমাইছে নে কোন আহিছে?
গম পাইছোঁ দে।
এই আমাৰ যে ঘৰত যে থাকে পি দি যায় যে, সি মানে আহিছে উঠা উঠা বুলি বোলে ইয়াক উঠাইছে। এই উঠা উঠা তাছত দাদা উঠা দাদা উঠা ইমান দেৰিলৈকে শুৱে নেকি মই কৈছোঁ তোক মই খঙৰ মানে একদম টোপনি চকুত মেলিব নোৱাৰে আৰু। তোকনা মই সচাকে বহাই দিম কিন্তু ফেঞ্চি নহয়।
খং উঠিছে?
তাকো মামৰ লগা ফেঞ্চিল। তোক মই
এ, ফেঞ্চিলত মামৰ কেনেকে লাগিল, পেঞ্চিল হ'ব লাগিব।
ফেচিং ফেচিং, এই তোৰ
অ' ফেনচিং।
তাৰপিছত মই এই মানে অলপ কৈছোঁ আৰু তেনেকে সি শুনা পালে নে নাপালে বা। ত' মই কৈছোঁ এ, মই পাঁচটাত শুইছোঁ, মোক শুব দিয়া না। তেনেকে কলোঁ। সেই তাৰপিছত সি কৈছে অ' হয় হয় শুৱা শুৱা তুমি কিন্তু এতিয়ালৈকে যে মোৰ যে টোপনিটো ভাঙিলে সেইটো কোনে কি কৰিব হয় নে নহয়?
অ' সেইটোও হয়।
তোক মই কৈছিলো ন' মই টোপনিতো নগ'লে মোৰ মানে অশান্তি খং উঠি থাকে।
উম, খং উঠে থাকে। অ' সেইকাৰণে ভাবিছোঁ গোটেই দিনটো মেছেজ কৰা নাই। কালি।
মোৰ কালিটো নকবি, কালি আৰু বেয়া অৱস্থা মোৰ।
উম।
সেই একেই কালি দচটাত উঠাই দিছে মোক, আৰু গোটেই দিনটো কি ব'ৰ লাগিছে মোৰ প্ৰভু, একো কৰিব নোৱাৰি মই ভাবি আছোঁ ধুনীয়াকে বাৰটাত উঠিম, বাৰটাৰপৰা উঠি বাৰটালৈকে
মা স্কুলত যায়। ত' তাৰ মাজৰ সময়খিনি কি তোৰ পাপা আছে?
মানে?
অ' তোৰ যোৱাকালি পাপা নাইট ডিউটি আছিল নেকি?
অ' আজিও নাইট দিউটি আছিলে।
অ' সেইকাৰণে
মানে দুদিন নাইট ডিউটি কৰে, চা দুদিন নাইট ডিউটি কৰিলে একদিন মানে হেৰিকে পাই যায় আৰু মানে। এক্সট্ৰাকে বন্ধ পাই যায় মানে। এইটো মানে মাথা লগাই দিয়ে আৰু। নাইট ডিউটি কৰা ৰাতিপুৱাটো তোৰ বন্ধ, তাৰপিছত নেক্স দিনা নাইট ডিউটি ৰাতিপুৱা বন্ধ। তেনেকুৱা মানে। ছত নেক্সট দিনা যাবলগা নাথাকে, কি নাইট দিউটি ৰাতিপুৱাটো পায়ে যায় ন' তাৰপিছত নে দিনা গলেই হ'ল আৰু পৰহি দিনা মানে, বুজি পাইছ নাই?
বাপৰে বেলেগ মাথা লগাইছে তোৰ পাপাই।
অ' তিনিদিন মৰ্ণিং মানে তিনিদিনহে চৰি দুদিন মৰ্ণিং কৰি দিব দুদিন মৰ্ণিং কৰি দিব, দুদিন আফটাৰনুন কৰি দিব, তাৰপিছত দুদিন ৰাতি।
তেখেতকো লাগে।
এই ৰাতিটো পাপাই বেছি ভালহে পায় কৰিবলে কিয় জান? পেচেণ্ট চেচেণ্ট নাহিলে শুই থাকিব পাৰি আৰামছে।
অ' ইমান ৰাতি ইমান নাহে ন' দিনত?
অ' আৰু আজিকালি ইমান পেচেণ্টো নাহে, ইমাৰজেঞ্চিত নকৰে ন' আজিকালি। আৰু পেচেন আহিলেও মানে একদম বহুতকেইটা পেচেন আহিলেহে মানে কামত লাগিলে উঠাই, এনে নুঠাই মানে। অলপ মানে পাপাৰ চিনিয়ৰ ন' মানুহটোত তাৰ।
উফ, বাপৰে।
চবকে মানে কামত লগাই পেলাই শুই থাকিব পাৰে তেনেকুৱা মানে।
হেইটো বেয়া।
চবকে কামত লগাই পেলাই শুৱাই থৈ দিয়ে, সেইটোৱে আৰু।
এনেকে কৈছোঁ মানে
অ', চবকে শুৱাই থৈ নিদিয়ে, নিজে শুই থাকিব পাৰে আৰু মানে, এইটো নুশুৱে ফোনে পিটিকে থাকে, ঘৰতো নুশুৱে। ঘৰত বাৰটা-এটা দুটালৈকে ফো ফোনে পিটিকি থাকে, মই গম পাওঁ নহয়।
উম, তই গম পাৱ সেই ফয়লিঙটো পুৰা একদম ফুল মাৰি থৈ দিয়ে নেকি?
নাই, ইমান ফুল নেমাৰে, অলপ কম মাৰে আৰু এই ষাঠি-সত্তৰ তেনেকুৱামান দি থৈ দিয়ে আৰু অলপ
অ', তাতে গম পাই যোৱা আৰু, অ'।
ময়ো, ময়ো ফোন পিটিকি থাকোঁ ন, সেইকাৰণে গম পাওঁ মানে
অ', উম।
তই মানে, ৰাতি নু